হেল্ল' শুনিছ? হেল্ল'।
হেল্ল'।
শুনিছ নাই? হেল্ল'।
হেল্ল'।
কি কৰি আছ?
এনেই শুই আছো।
অ', ভাত খালি?
নাই খাম হে, তই খালি?
মই খালো অঁ', মই এই এনেই আছো।
অঁ', কিহে খালি?
এ' ভাতটো মানে অকণমান খেলি-মেলি হ'ল আজি। কি হ'ল তোৰ আমাৰ আগতে ৰুমত ল'ৰা দুটা আছিলে- এইবাৰ হাই ছেকেণ্ডেৰী দিছে। এটাই বি চি এ কৰিব ইয়াতে এন এলতে।
অঁ',।
আৰু এটা তোৰ বি টেক কৰিব ডাউন টাউনত।
ডাউন টাউন।
এতিয়া দুইটা আহিলে চি ডাবলী পৰীক্ষা দিবলৈ গাৰ্লছত হৈছে ইয়াত। এনটেঞ্চ হৈছে গাৰ্লছত। তাৰপা আমাৰ ৰুমত আহি পেলাই সিহঁতি গ'ল পৰীক্ষা দিবলৈ। এতিয়া মানে সিহঁতি কৈ- কোৱা শুনিলো মই মানে চিনেমা চাব যাম বুলি এতিয়া যে এখন ওলাইছে চুপা-চুপি।
অ',।
সেইখন সিহঁতে চাব যাম বুলি ক'লে। এতিয়া মানে সেইটোৱে কম। কনফাৰ্ম নহয় যে সিহঁতে ইয়াত ভাত খাব আহিব নে নাহে।
এতিয়া এক্সাম খতম হ'ল নে চলি আছে?
এক্সাম চলিয়ে আছে তিনি ঘণ্টা পেপাৰ নেকি?
তিনি ঘন্টা এতিয়া এঘাৰটাৰ পৰা, কেইটা এই বিলাক হেৰি কৰিব ফোনটো কৰিবয়ে চাগে? নহ'লে তয়ে ফোন এটা, বা মেছেজ এটা কৰি চাবি।
ফোন নকৰে তাত আকৌ একো এলাও নহয়- নহয়, কেলে পেন পেনৰ দেখোন
অকণ পাছত।
ফোন সিহঁতে ইয়াতে থৈ গৈছে।
অ', ইয়াততো তো নুমল যাবই তেতিয়াহ'লে, ও মোবাইল টো লৈহে যাব চিনেমা চাবলৈ গ'লেও।
অ', নহয়-নহয় মানে এতিয়া যদি পৰীক্ষা দি আহে সিহঁতে আকৌ চিনেমা কেইটা বজাত চাব যায় সেইটো গম নাপাওঁ ন। চিনেমাৰ টিকেট কেইটা বজাত আছে কাৰণ সিহঁতে পৰীক্ষা এটাৰি পিছতে চাগে, সিহঁতে টিকেটটো কৰি থৈছে।
তেনেকে হ'লেতো, তাক হেৰিত এটলিষ্ট তিনতা মান বজাৰ কাৰণে কৰিছে।
হম, এতিয়া ই নাই ই গ'ল প্ৰজেক্টৰ কামত। তাক মই ফোন কৰি সুধিলোঁ সি গৈছে হেৰি গম নাপাওঁ এতিয়া মোৰ অহাট দেৰি হ'ব তই কি কৰ কৰিবি বুলি , সেইকাৰণে মই কালি ৰাতিয়ে ভাত আছ আছিলে দালিও আছিলে, পাপৰ অকণ পুৰিলোঁ। পুৰি পেলে সেইগিটাই মই খাই থলোঁ।
উম।
এতিয়া সিহতি অহা হ'লেও মানে অথনি কৈ থৈ যোৱা হ'লেও কিবা এটা কৰিব পাৰি। এতিয়া নকৰাকে এনেই বনাবলে, আকৌ বেয়া হয় নহয়।
নহ'লে হেৰিকৰি থৈ দিব পাৰ মানে ভাজি ভাতটো বনাই থৈ দিব পাৰ, সিহতে যদি আহে তেতিয়াহলে ভাজি বা কিবা এটা ফটকৈ বনাই দিব পাৰ। নহ'লে ভাতটো, এইটো ৰাতি কাৰনেও হৈ যাব তহতৰ কাৰণে।
উম, এই হেৰি হয় আৰু, ভাতবিলাক ঠান্ডা হৈ গ'লে খাবলৈ বেয়া হৈ যায়।
ঠান্ডা হৈ যাব বাৰু সেইটো।
মই ভাত খাই আছিলোহে মোৰ আকৌ ভোক লাগিলেই।
উপাই নাই সেইটো এতিয়া সেইটো খেতি অকনমান ৰখাই থব লাগিব। কবি যদি চিনেমাখন চাই আছ খাই যাবি তেনেকে কবি।
নহয় সিহতি আহিলৈ ইয়াত ভাত খায়ে যায়। কিন্তু এতিয়া এক্সাম কেইটালৈকে হয়, সসিহঁতেকককৰকৰসিহঁতেককক চিনেমা চাবলৈ কেইটা বজাত যায়, সেইটো গ'ম নাপাওঁ ন'। ৰ পশলা, তই কিহেৰে খালি?
দুতা মই খুৱাই নাই মোৰ হেৰি দি থৈছে এ, ঘুগনী দি থৈছে। ঘুগনী আ
উম, উম।
খাম হে অকন পাছত।
উম।
সিহঁতক কবি তাকে , আমাৰ ৰাতিপুৱা ৰাতিপুৱা সেইয়াই দিয়ে- আলু ভাজি দিব, নহ'লে আলু ভাজি দালি, নহ'লে ঘুগুনী।
আমাক ঘুগুনী-চুগুনি একে সোপাকে দি থাকে ডেইলী।
অ কি কব লৈছিলি তই?
সেই সিহঁতৰ এনেও দুটা আঢ়ৈটা দু তিনটা তেনকাই বাজিব। তেনেকে চিনেমা চাবলৈও ডাইৰেক্ট ঘপকে গুচি নাযাব যে
উম, এতিয়া দুটা বাজিলেই।
উম।
উম তহঁতৰ ৰুটিন কি কি থাকে খোৱাৰ?
আমা? এইটো মানে মৰ্ণিং ৰাতিপুৱা হেৰি থাকিব এইটো মৰ্ণিংত। আলু ভাজি। দালি নহ'লে ঘুগুনি আও ভাত অকল। তাৰ পিছত দুপৰীয়া শাক দিয়ে সদাই এইটো আলু ভাজি নহ'লে। সেইকানে ৰাতিপুৱা নিচিনাই ঘুগুন আলু ভাজি ঘুগুনি নহ'লে দালি। আৰু কবি আলু ভাজি সেই ফেঞ্চ। ফ্ৰেঞ্চ বিন নহ'লে ডাংবডি।
উম।
তেনেকে অ। কেতিয়াবা হেৰিও দিয়ে এইটো কি বুলি কয় আগতে বেঙেনা-চেঙেনা দিয়ে ৰঙালাও আজিকালি।
সেনেকে যেনে পটল দিয়ে মাজে মাজে অ কুন্দুলি দিয়ে।
উম।
ৰাতি কে এই। ৰাতিকে এদিন মাছ দিব অ', এদিন মাংস দিব এদিন দিম দিয়া আগতে মাছ। ছিলে কোনোবাই মাছ নাখাই বুলি কোৱা কাৰণে, আজিকালি মাছ নিদিয়া হৈছে মাজে মাজেহে দিয়ে।
অ।
এতিয়া দিম আও মা-মাংস দিম আও মাংস অকল দিম।
তিনিদিন দিম তিনিদিন মাংস নেকি?
না অ' এদিন ডিম দিব এদিন মাংস দিব এদিন ডিম এদিন মাং। কেতিয়াবা মাংস ডাবোল দি দিয়ে।
ডাবোল মানে।
মানে এ ডিম থকা দিনা যদি দিয়ে মানে এদিন ডিম এদিন মাংস। কেতিয়াবা এদিন অকল মাংস মাংস দিম তেনেকে গুচি যায়।
অহ' অ'হ।
হোষ্টেলৰ খানা কিন্তু ডেঞ্জাৰ আছিলে আকৌ দেই।
এই নকবি দেই এহোপা হজমে নহয়। এহোপা হজমেই নহয় আও। মানে ন, মাই ভাৱ হজমেই নহয় এইখোপা মানে মাং।। স খাইও আজিকালি এলাহে লাগে।
হুেহ তই হোষ্টেল খানা।
হয় মছলা নাই। উম।
এহ মই হোষ্টেলত আছিলোঁগে যে।
অহ।
হোষ্টেলতো প্ৰথম দিনা গৈ পাইছোঁ। সেইদিনা সিহঁতৰ ৰান্ধনিটো নাই। এ ৰান্ধনী তো নাই। সেইদিনা গোটেই ল'ৰাকেইটাই মেলি ভাত বনালে সেইদিনাৰ ৰুটি লগত মাংস আছিলে মাংস আনিলে। গোটেই কেইটাই বনালে। এতিয়া কি কবি আৰু নিজেই বনাই আছোঁ ভাত পেপেৰিয়া হ'ল। খৰকৈ বনোৱা ভাত কোনো এটাই জোখ নাপালে ভাতটো পেপেৰীয়া হ'ল। তাৰপিছত তোৰ গ'ল তেনেকে। তাৰপা আহিলে পিছদিনা ৰান্ধনিটো ৰান্ধনিটো আহি ৰাতিপুৱা বনাই তোৰ ভাজি ভাত ভাজিত দিয়ে বুট আলু দিব, বুট আলু দিব নহ'লে তোৰ দাংবডি আলু নহলে তোৰ জাতিলাও ভাজিব এই তেনেকুৱাই মানে হয় বু যিবোৰ ভাজিব পাৰি সেইবোৰে ভাজিব দুপৰীয়াটোৰ মিক্স দালি মিক্স দালি মানে দুপৰীয়া দালিটো খাই কিন্তু মজা লাগে একদম ডাঠকে বনাব দুটা, তিনটা দালি মিক্সকে দি মিক্সকে দি তোৰ মানে একদম মজাকে বনায় নহৰু-চহৰু, আদা- চাদা অ'মগু, মচুৰ, ৰহৰ, মিক্স দিব। তাৰপিছত তোৰ তাত আদা-নহৰু দি ধুনীয়াকে বনাবা একদম বহুত ডাঠকে বনাই সেই দাইলটো আৰু তাৰপিছত তই যদি ভা খাওঁ বুলি ভাব ৰাতিপুৱা ভাজিটো নাখাই যদি থৈ দিয় তই সেই ভাজি আৰু দালিটো লৈ খাব পাৰ মানে দুপৰীয়া। তাৰপা তোৰ ৰাতি দিয়ে সপ্তাহত দুদিন মাছ দিব, দুদিন দালি দুদিন মাংস দিব আৰু দুদিন ডিম দিব ডিমৰ এদিন গোটা ডিম দিব এদিন পিটিকা ডিম দিব। এনেকুৱা মানুহ মানে। তাৰপা সন্ধিয়াটো চাহ দিব। আকৌ ৰাতিপুৱা চাহ দিব চাহ মানে খালী চাহে দিব। আকৌ তোৰ
নিজে।
এই একোৱেই নিদিয়ে মাজতে ফাইন লগাইছিলে লেট উঠা লেট ফাইন।
অ',
দে মানে দেৰিকে যোন উঠে সি ফাইন দিব লাগে মই তেনেকে দিলো। সেই ফাইনটো কি কৰে সিহঁতি যোনে, যোনে ফাইন দিয়ে সেই ফাইনৰ পইচাটোৱে সিহঁতে কিবা এটা কিনি আনে চাহৰ লগত খাবলে সেইটোৰে চাহ খোৱা হয়।
তাৰমানে তহঁতক ফাইন দিয়ে তহতকে বিস্কুত- চিচস্কুত দিয়ে?
অ' বিস্কুট, চানা কিনি আনি পেলাই আমাকে খুৱাব।
অ',
তেনেকুৱা মানে। এ আচৰিত আছিলে আৰু উম, এইটো হয় কিন্তু বাকীবোৰত আকৌ মাৰি দিয়ে ন'। এতিয়া হম, বাকী খোৱা বোৱাতো ইমান ভাল নিদিয়ে সিহঁতি দিব পাৰে ন' কিবা এটা হ'লেও এতিয়া তই মাংস কেনেকুৱা দিয়ে বুলি ভাবি ত' মাংসত দু পিচ বা তিনি পিচ দিব তাপা পানী
উম,
তাৰপা মাছ সিজাব, আলু দিব, বিলাহী দিব, মাছ পানীত সাতুৰি থাকিব এইদিনটো গেলা মাছ ভিজছে মানে যি অকটা অকটা গোন্ধাইছে অ' ঠিক। বহুত বেয়া।
তোমাক কৈছিলো, মাছৰ মূৰ দিছিলে এনেকুৱা গেলা গোন্ধাইছে। টিফিন টো শুনে আছিলোতে দিন টো লোহাৰ পিছতো ঘুমেই।
এইবিলাকেই বেয়া সিহঁতি মানে অকণমান হেৰি কৰিব পাৰে কিন্তু নকৰে মানে। পইচাটো হেৰি কৰা যহ'তে আৰু যিকেইটাই হোষ্টেল চলাই ন
অ' হোষ্টেল চলাই কি কৰে?
অ'
এ মানে আগদিনাখন ৰাতি মাছ দিছে সেই পাছদিনাখন সেই মাছটো মাথাটো মাথা চাতা পেটু চেটো বনাইছে। এনেকুৱা গোন্ধাই আছে মানে
উ হোষ্টেলৰ কি হয় মানে যিখিনিয়ে, যিখিনিয়ে মেচ চলায়, মানে যিখিনি হোষ্টেলটো চলায় সেইখিনি মেছ মেনেজাৰে দৰে। এতিয়া সেইগিটা। এনেকুৱা মানুহ তোৰ তেল থাকি গ'ল ন' সি বটলটো সেই দোকানত ঘূৰাই দিব নহ'লে সেইহটো নিজে ৰাখি থ'ব। পিছৰ বাৰত মিলাই দিব ন' পিছৰ বাৰত তোৰ এটা বটল নিকিনিলেও হয় মানে তেনেকুৱাকে আনে। কিবা এটা থাকি গ'ল সেইটো মিলাই দিব, তেতিয়া পইচাটো ৰৈ যায় ন।
তেনেকুৱা মানে সিহঁতৰ হিচাব বিলাক। আৰু বিৰাট খাতৰা খাতৰা মানুহ আছিলে যিকেইটা আছিলে। আৰু ফিজিকেল এডুকেশ্যনৰ যিকেইটা আছিলে ন একদম ডেঞ্জাৰ ধেৎ। আৰু দুটামানতো কি মানে তোক বুজাব নোৱাৰি অ' এইটো জঘন্য আছিলে, আহিব ক্লাছ কৰি পেলাই। ক্লাছ কৰি আহিব, ক্লাছ কৰি অহাৰ পিছত তোৰ চিঞৰ বাখৰ আৰম্ভ। ইটোৱে কিবা এটা ক'ব, সিটোৱে কিবা এটা ক'ব। আৰু ফিজিকেলৰকেইটা আহি পেলাই মানে সেইখন উৎপাত কৰে, বেলেগৰখিনি ইমান হেৰি নহয়। গোটেই সোপা আহি লাইন পাতিব, কোনোবা এটা ছোৱালী জোকাই দিলে সটো কব। কোনবা এটা ক্লাছত দেৰিকে পালে গে সেইটো ক'ব কোনবা এটা। প্ৰাৰ্থনা চকু মেলি থাকিলে, সেইটো কব এদিনটো ম‌য়ো শুনিছো চকু মেলি থকা। কোনোবা এ তাই হাঁহি আছে সটোক শুনাব। তাৰ পৰা আকৌ ৰাতি চিঅ বাখৰ কৰা থাকিবই এ ভাত। ভাত খাওঁতে গালি খোৱা থাকিবই, এই গোটেইখন মুঠতে আৰু। একো শান্তি নাই। মই সেইকাৰণে গুচি আহিলো সেইবোৰ, কেলেই ঠেই মানে যি এজন থাক মানে আজাদীত থাকিবলৈ পাব লাগে এতিয়া মইতো ঘূৰি নুফুৰো ন' তেনেকে। তথাপিও মানে যেতিয়া মন যায় তেতিয়া ওলাই যাবলৈ পাব লাগে। ৰুমত একো শান্তি নাই, এইটো গোটেইখোপা আহি একেটা ৰুমতেই সোমাই চি‌ঞৰ বাখৰ কৰি থাকিব ইটো কৰিব সিটো। ইটো কৰিব একো শান্তি নাই সেই বস্তুটো বেয়া।
উম হব দে।
উ উম হ'ব দে মোৰ ফোন এটা আহি আছে আকৌ পাতি আছো তোৰ লগত।
অ'